হেল্ল'
হেল্ল' কোৱাচোন।
উম, কি কৰি আছা?
এনেই আছো ৰবা। তুমি কি কৰি আছা?
মই এনেই বহি আছো।
হয়। এই বহুত গৰম দিছে ন?
বহুত গৰম দিছে আজিতো।
সেই কিনে অলপ বহি আছো বতাহ খাই আছ আৰু বাহিৰত ওলাই কিনে।
বতাহ খাই আছা? অ', মইয়ো এনেই বহি আছো‌। অ', এই বাহিৰত ওলাই ইমান গৰম আছে ন? বাহিৰত সেইকাৰণে আৰু বাহিৰত বহাই নাই হয়, ঠিকে ক'লা হয়। কেই কেইদিন মানতে ইমান ইমান বৰষুণ দিছে।
হয়, আজিকালি বতৰতো একো হেৰি দে নহয় মানে কেতিয়া ৰ'দ দিয়ে কেতিয়া
ঠিকেই কৈল্যা হয়। মানে এনেইতো গৰমৰ দিনতো বেছিকে বৰষুণে দিয়ে মাজে, মাজে বৰষুণে দি থাকে। আৰু এতিয়াতো বৰষুণ দিলেতো এইটো হয় যায় ন বাদ
অ', এতিয়াতো বৰষুণ দিলে অলপতেহে বানপানী হৈ যায় আজিকালি বহুত বেয়া হৈ আছে। বোৰ নালা দেনবোৰ মানে জাবৰ জোথৰ পেৰাই থৈ দিয়ে।
হয়, হয় ঠিকে ক'লা তোমাৰ এতে যে এটা ৰুক্মিণী গাঁৱত ড্ৰেইন আছ চে সেইটো আগতে মানে নদী আছিল। তাতে মানে চবে মানুহে এই বিল্ডিং ঘৰৰ তাতে মানে বিল্ডিং আছে ন তাৰে পৰা সবে মানুহে জাবৰ পেলাই দিয়ে। সেইটোত জাবৰ পেলাই কিনে ইমান জাব বৰ জাম হয়। সেইপিনে এইটো পানীটো পাছ হোৱা নাই ন সেইকাৰণেটো পানীত পুৰা এইটো লেতেৰা হয়টো পানীটো পোৰা কলা হৈ গৈছে।
হয়, হয় ঠিক কৈছ তুমি আজিকালি মানে বহুত জোগাই নহয় ৰূপমিনিৰ গাওঁ বুলি নহয় এনেকা বহুত জাগা যেনেকে চৈ মাইল হ মান বহুত জেগা জেগাই আজিকালি বহুত পানী, পানী সোমাই থাকে গলি খন মানে ৰুক্মিণীগাঁওৰ গলি ছয় মাইলৰ মানে গণেশগুৰি মানে বহুত জাগা আজিকালি পানী হয় ক কি মানে মানুহবোৰ মানে জাবৰ জোথৰ মানে জেগাত নেপেলাই ন নালা চাইডে পেলাই দিয়ে মানে জাবৰ হ'লে মানে ঠোঙা চো তোমালে জ্বলাই দিব লাগে জ্বলাই চলাই কিনে মাটিতে খেতি কৰিলো হয় আৰু ডাষ্টবিনতো আজিকালি চবৰ জাগা আহে ন জি এম চি গাড়ী ত
আজিকালি ডষ্টবিনটো আছে তথাপিও মানে মানুহে কি কৰে নলাত পেলাই দিয়ে এনে, সেইটোয়ে নলাটো মানে কি হয় জাম হৈ যায় অ' আৰু কিবা বানপানী হৈ গ'লে এইটয়োৱে নালাত, নালাৰ পানীতটো পানে ভৰি কিনে এইটো আহি যায় ৰাস্তা। তাত এইটো মানে এবাৰ এনেই কলেজৰ পৰা আমি আহোতে তেতিয়া খোজকাঢ়ি আহিছিলো এইটো নালাৰ পানীটো মানে এইটো খোজ কাঢ়ি আহোতে ভৰিত লাগিছে ন। তেতিয়া কি হৈ গ'ল পুৰা মোৰ এক একদম এলাৰ্জি হৈ গৈছিল সেইটো পানী দি।
হয় পানীটো বহুত লেতেৰা পানী হয় ন। মানে এ ম মা আহাত আৰু যেতিয়া পানী হ'লে মানে গম পাবা মানে ৰাস্তাত ত গম নাপায় ন ক'ত গাধ্ধা আছে ক'ত মানে ৰাস্তা সমান আছে বুলি কেনে মনমা এদিন আহি আছে ছিল হা কামৰ পৰা অহা অহা সময়তে মানে অ' মানে অলপ গাধ্বা তাৰ ঘডীটো মানে সোমাই গৈছে মানে মানে দুখ পাই আহিছে মায়ে। তাৰ সেইটো হয় ন মানে
হয় হয়, মোৰো এবাৰ হৈছিলে মানে, স্কুলৰ পৰা আহোতে মই সেনেকা দেখ দেখা নাই মানে মই ফ্ৰেণ্ডৰ লগত আহি আছিলো তেতিয়া কি হৈ গ'ল তাতে পাত পাথৰ আছে মই পাতথৰ মানে খোচকি দিলো তাৰ পিছ মই ডাইৰেক্ট মানে নালাত সোমাই গৈছো মানে মই পুৰা সোমোৱা নাই মানে আধা মানে এনে সোমাই গৈছিলো ইমান মানে তেতিয়া আৰু ইমান লেতেৰা হৈ গৈছিল ইমান কলা নালাত। তাতে সোমাই গৈছিল বানপানী হৈ আছিল, হয় এনেকুৱা হলে বহুত বেয়া।
স্কুল যোৱাৰ সময়তও বহুত পানী হৈ ছিলে যেতিয়া আৰু বগা ড্ৰেছ যোৰত এতি হয় নহয় হেইটো সময়তো বহুত মানে লেতেৰা লাগে আৰু মানে স্কুলত ড্ৰেছ পুৰা লেতেৰা লেতেৰা শাও পৰি যায়। দাগ লাগি যায় মানে পুৰা ৰঙা ৰঙা মা
চিটি এৰিয়াতটো এনেকুৱা বান, চিটি এৰিয়াত বানপানী হলেতো বহুত সমস্যা হয় না। সেইটোকাৰণে সেইকাৰণে ত আজিকালি বহুত এইতো গাঁও এৰিয়াতটো বহুতে বানপানী হৈ থাকে কিন্তু আজিকালি চিটি
হয় গাঁৱতো হ'লেও মানে গাঁৱত হ'লে মানে সেইটো হৈ যায় সমান ত মানে নদী আছে সিহঁতৰ নদী আছে। বোৰ আছে তাতে পানী সোমাই যায় ন আৰু ইমান মানুহ ঘৰত ঘৰতো ন হে। আৰু গাঁৱত হলে একো হেৰি নহয়। লোকচান বেছি নহয় যিহেতু সিহঁতৰ নে বস্তু আহিয়ে থাকে মানে শাক-পাচলি সিহঁতে পাইয়ে থাকে। মানে বহু তেই মানে ইম ডিউটি চিউটি ছবেইটো বাহিৰতে কৰে ন। তাতে থাকা মানুহবোৰ গাঁৱৰ জাগাত, ইয়াতে চিট এৰিয়াত কি হয় চবেইটো যাব লাগে ডিউটিত চবেই ডিউটি যায় সৰু পৰা লৈ কেনে ডাঙৰলৈকে আজিকালি চবেই ত কামে কৰি আছে হয় নে নহয়? সেইটো কাৰণেতো জাগা বোৰ অলপ ভাল হৈ থাকিলেহে মানুহ কাৰণে ভাল, এতিয়া পানী চানী জাম লাগিলে দিউটি নাযাবা এদিন নগ'লে কোনো কথা নিজিম নাযাব বা তহঁতৰ সিহঁতৰ বছজনি ত মানে গা গালি দিব, সেইটো ক কিয় অহা নাই? সেইটো বুজিতো নাপাব ন যিহেটো তুমি বেলেগৰ আন্ধাৰত কৰি থাকিলে মানে হয়, এতিয়া যদি আমি নিজে যদি কিবা এটা কৰিলে হয়
মানে এবাৰ মানে এনেই মই গাঁও এৰিয়াত গৈছিলো এনেই ফুৰিবলৈ। তাতে মানে কেনেকুৱা হয় যে, বান বান পানী হোৱাত মানে মানুহে ইমান ঘৰত মানে কেনেকা বানপানীতে থাকে, নাৱতে থাকে, মানে নিজৰ কেনেকুৱা হয় যায়। তাহাঁতৰ ঘৰটো ডুবিয়ে যায় ইমান এইটো মানে কেতিয়া এনে বৰষুণৰ দিনত বহুত মানে তাহাঁতে এইটো বহুত সম সমস্যা বোৰ এইটো কৰিব লাগে আৰু। সেইকাৰণে আৰু চৰকাৰে আজি আজিকালি বহুত ব্ৰিজ বোৰ বনাইছে কিন্তু সেইটো সেইটো নহয় আৰু এনে নালা বোৰ ডাঙৰ কে বনাব লাগে, সেই সেইয়ে হয় ন।
হয় নালাটো ডাঙৰে আছে নালাটো মানে ডাঙৰে থাকে কিন্তু নালাৰ ব বালিবোৰ যি থাকে নহয়, বালি চাফা কৰি থাকিব
হয় হয়, মাজে মাজে চাফা কৰিলেটো ভালে হয় ন তেতিয়া পানীতটো তেতিয়া যাব, যায়। আৰু বেছিকে জাবৰে জাবৰৰ কাৰণে মানে যোৱা নাই পানীতটো বেছি
হয় যাবৰ থাকিলে মানে যাৰ নালা বন্ধ হৈ যা জাবৰ আৰু বালু মখা যে আমি খোজ কাঢ়ো আমি যেতিয়া বেলেগৰ জেগা বালুক উঠাই কেনে ভৰিত চেন্ডেলত লাগি যায় আৰু বেলেগ জাগাত এনেকে কৰি থৈ দিয়ে এনেকে থৈ থৈ বালি টো বহুত বেছি হৈ যায়। সেইটো কাৰণে নালাটো ঢাক খাই যায় বালিত দি জাবৰি দি মানে নালটো মানে ভৰ্তি
হয় যোৱা বছৰ ইমান বৰষুণ দিছিলে, যোৱা বছৰ ইমান বানপানী হৈছিলে। মই মানে কলেজৰ পৰা ইমান খোজ কাঢ়ি কিনে আহিছিলো, পুৰা ইমান বানপানী মানুহবোৰে চবেই ফাঁচি গৈছিল ৰাতি দুটালৈকে মানুহবোৰে মানে ৰাস্তাতে আছিল সেনেকুৱা হৈ গৈছে। নিউজত
হয় হয় গুৱাহাটীতো বহুত পানী মানে, বহুতেই জাগাত জাম লাগে আৰু আগতে এনেকুৱা নাছিলে মানে, হয়।
তেনেকুৱা নাছিল কিন্তু মানে আজিকালি বহুত হৈ গ'ল তথাপিও মানে এতিয়াটো চৰকাৰে এতিয়া কৰিয়ে আছে ন' বহুত কিবা-কিবি কৰি আছে। তথাপিও মানে আজিকালি হয় আৰু এইবাৰো ইমান বৰষুণ দি
হয় চৰকাৰেটো কৰে মানে যে পাব্লিক মানুহৰ মানে মানুহঁতৰ কাৰণেহে বেচি চি বেয়া হয়। চৰকাৰেটো যিখিনি সুবিধা দিয়াখিনি কৰে আৰু সুবিধাটো দিয়ে আমাক। কিন্তু আমিটো কেনেকুৱা কে সুবিধাটো
হয়, হয় আৰু এনে এইটো মানুহৰে ভুল ন' মানুহে মানে জাবৰ পে পেলাই দিয়ে সেইটো মানুহৰে ভুল নহয়টো চৰকাৰেটো কৰিয়ে আছে নিজৰ কামটো আমিয়ে এনেকুৱা যে জাবৰ চাবৰ নলাত পেলাই দিওঁ আমিতো ডাষ্টবিন আছে ৰাস্তাত আছে ৰাস্তাত ডাষ্টবিন চৰকাৰে ৰাখি খি দিছে ন' সেইটোত আমি পেলাব লাগে কিন্তু আমি কি হয় হয়, ঘৰে ঘৰেও আহে ইমান বহুত কিবা-কিবি আছে সেটো কৰিব পাৰিম আমিও আমিও মানে উম, ভাবিলে আমিও বচাব পাৰিম ন' সেনেকুৱা আমাৰ কাৰণে ভাল হ'ব আমি সেইটো কৰিলে ন'? সেইটো এতিয়া আমি নিজে ফেচ কৰি আছোঁ সেইবোৰ। প্ৰব্লেম। সেইকাৰণে আৰু কি কওঁ। এ আৰু তুমি কি ক'বৰ কি ক'ব বিচাৰা মানে সেইটো কাৰণে চৰকাৰে কি কৰিব লাগিব?
জি এম চি ভোট দিয়ে। মানে গাড়ী থাকে আজি কালি বহুত আগতে তো গাড়ী সম্ভাৱনা নাছিল। মানে আগতে পইচা দি কেনে আছিল। আগতে চবেই পইচা ত্ৰিশ টকা চল্লিশ টকা দিয়ে তেতিয়া গাড়ীত আহা নাছিলে হাঁ। মানে তিন দিন চাৰি দিন মোৰ লাগে মই বহুত ঢিলা এতিয়া টো বৰ্তমান মোৰৰ পাপ পইচা ঐইচা লোৱা নাই। ফ্ৰীতে দি আছে যদিও মানে একদম। ঘৰে ঘৰে আহি আছে। চবেই যাব জোঠৰ মানে তাতে দিব লাগে, জি এম চিটে দিব লাগে, এনেকে ডাইৰেক্ট কে পেলাব নালাগে।
পানীবোৰ চ'ব তলত যায় ন। মানে প্লেন ৰাস্তাত যায় এইটো যাই কিনাও মানে বহুত ৰঙা মাটিবোৰ সটো যাই কিনেও পুৰা জাম হৈ যায় এইটো নলাবোৰ ভৰি যায় এইটো
হয় হয় হয় নলাবোৰ ম বালি দিয়ে কৰে হয় মই ক'লো অ' তোমাক নলাাবোৰ বালি ও ভৰে জাবৰ জোথৰ দিয়ে ভৰে সেই কাৰণে নলা মানে চাফ
আৰু পাহাৰৰ পৰাও কিবা কিবি মানে পাহাৰতো মানুহবোৰে মানে চবে প্লাষ্টিক সেইবোৰ জাবৰ পেলাই দিয়ে ন, সেইটো মানে পানী যেতিয়া বেছিকে বৰষুণ দিলে সেইবোৰ তলত যাই কিনা সটো নালাতে সোমাই যায়, সেইটো সোমোৱাৰ কাৰণে মানে বেছি জাম হৈ যায় নালাটো এ না জাম হোৱাৰ কাৰণে বানপানীৰ বেছি হৈ যায়। সেইটো গাওঁ এৰিয়াতো বহুত হৈ যায় গাওঁ এৰিয়াত এক তম নদী আছে আছে প পুখুৰী আছে ন সেইকাৰণে।
হয় ঠিকে ক'লা তুমি আজিকালিতো ব বতৰতো গেৰেণ্টিয়ে নোহোৱা হৈছে। আগতে তো মানুহবোৰ মানে অ যিকোনো বতৰটো চাই কিনে কৈছিলে জি আজি ৰ'দ টো দিব আজি বৰষুণ দিব আজি ঠাণ্ডা পেলাব সেনেকুৱা আৰু আজিকালি বতৰ চাই কিনে ধৰি ধৰিবই নোৱাৰিবা তুমি যে আজি ৰ'দ দিব নেকি দিনটো নাই যজি বৰষুণ দিব দিনটো সেনেকুৱা হয় সেইটো কাৰণে মানে মানুহৰ কাৰণে বহুত কষ্ট হয় য মানে যোন মানুহ প্ৰেচাৰ থকা মানুহ বোৰৰ কাৰণে কষ্ট হয় যিহেতু পটকে বহুত ৰ'দি দিলে ঘপক মানে প্ৰেছা থকা মানুহ, ম ওলাব নোৱাৰি। ব ন? মানে যিহেতু ঘপকে
এটা নতুন এইটো ওলাইছে যিহেতু মানে চবৰে মোবাইলে-মোবাইলে মানে ব্লু এটা এলাৰ্ট মেছেজ দি দিয়ে এইটোটো চৰকাৰে ভালে কৰিছে। মানে যিহেতু কিবা ভূমিকম্প আহিলে কিবা বতাহ ধুমুৰা বতাহ আহিলে মানে সেইটো মেছেজটো দিয়ে তোমাৰ তাতে আহিছে।
হয়-হয় মোৰো তাতে আহিছিলে। হয়, এটা নতুনকেই এটা হয়টো চৰকাৰ ওলাই আছে যিহেতু মানে যিখিনি কিবা হলে আৰু ভূিকম্প হওক বৰষুণ হওক ধুমুৱা বতাহ হওক মানে যি হওক মানে আগতে
হয় ঠিকেই কলা। এইটোতো বাহিৰৰ দেশ মানে বাহিৰৰ দেশত আছে এনেকুৱা। মানে আমাৰ ইয়াতে নাছিল আৰু আমাৰ নাছিলেই অসমত নাছিল। মানে এতিয়া ইয়াতেও হয়। এতিয়াতো ভালে হৈছে ন? এইটোয়ে ক'ম যে আমাৰো ইয়াতে হৈছে আৰু এনেকুৱা কিবা কিবি আৰু ডেভলপ হ'লে, তটো ভালে হয়।
হয়-হয় আৰু দিনটো বাঢ়ি-বাঢ়ি গলে ভাল হৈ থাকিলে আৰু নিজৰ কাৰণেও ভাল। আৰু চবৰ কাৰণে ভাল হ'ব। যিহেতু মানুহবোৰ জাবৰ জোথৰ পেলাই সেইটো কৰে আজি কালি এনেকুৱা মানে চৰকাৰে আৰু বেছিকে ভাল কৰি দিয়ে। যিহেতু মানে জাবৰ জোতৰ মানে নালাগ চালানি আৰু নালাৰ পানীবোৰ মানে সোন কালে মানে চাপ্লাই কৰি কিনে মানে উ
হয় আৰু এনেকুৱাও কৰিব পাৰি ন চব মানুহ মিলি কিনা সমাজৰ চবে মানুহ মিলি কিনা নিজেও চাফা। কৰিব পাৰি। সেইটো নহয় যে চৰকাৰে নিজৰ নিজৰ পইচা দি মানে মানুহ লগাই কিনে এইটো কৰে। মানুহে নিজেতো কৰিব পাৰে নিজে। জাবৰ পেলাই যেতিয়া নিজেও চবে মিলি কিনে কৰিব পাৰে, নিজৰে ৰাস্তা হয় ন' চবে মিলি কিনে চাফা চাফা কৰিলে তেতিয়া ভাল হয়, নিজৰ কাৰণে ভাল হয় ন'। সেইটো নকৰে মানুহে নুবুজ আৰু কিছুমান মানুহ এনেকুৱা থাকে যে নুবুজে ন? মানে পেলাই দিয়ে, ভাবে যে এ বেলেগে চাফা কৰি দিব সেনেকে ভাবে।
হয়, আজিকি এনেকুৱা হৈছে তুমি চোৱা, এতিয়া তুমি নিজৰ ঠাইত যদি তুমি চাফা কৰি থবা তুমি যদি আজি চাবা কৰি থৈছা মানে জোন মানে মানুহ দুটাক এটা ভাল বেয়া এটা ভাল মানুহ যদি আহিব তুমি ভাব অ ইমান চাফা কৰি থৈছে তে তাই ভাবো যে মই চাফা কৰিব, এটা বেয়া বেয়া মানুহ আহিব, যি ভাবব ই ইমান চাফা কৰিছে, মই আৰু লেতেৰা কৰো, সেনেকুৱা টাইপৰ মানুহ আহে। সেইটো কাৰণে মানে নিজে যি তুমি চাফা কৰিবা, বে তোমাৰ আগতে নিজে ফালে দি চাফা কৰো।
হয়, হয়, হয়। এনেকুৱা থাকেই মানে, আমাৰ ঘৰৰ ওচৰৰে এনেকুৱা আছে কোনোবা, মানে কিছুমান মানুহ এনেকুৱা থাকে যে, মানে নিজে চাফা কৰিলে, ৰাস্তা চাফা কৰিলে সিহঁতে বেয়া মানে জাবৰ চাবৰ পেলাই দিয়ে আৰু মানে লেতেৰা কৰি থৈ দিয়ে। এনেকুৱা থাকে আৰু কিছুমান মানুহ। নিজেতো চাফা চাফা নকৰে, কিন্তু মানে আমি চাফা কৰিলেও মানে জাবৰ চাবৰ পেলাই কিনে আৰু লেতেৰা কৰি দিয়ে। হয় অহ, ঠিক আছে দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল, অ থেংকিউ